কি কৰিছ অ, অ ভালে আছো তোৰ ভাল।
অ'হ। ভালে।
অ এ তহতৰ ছাগলী আছে নেকি বেচিব পৰা?
অহঁ আছে।
অ গাভিনী নি?
উম চাৰিজনী আছে গাভিনী।
অঁহ মোক এজনী লাগিছিলে মানে সেইকাৰণে বোলো সুধোছো। অঁ ভালনে সজটো?
উ'ম। বছেকত দুবাৰ দিয়ে বছেকত। বছেকত দুবাৰ ন চেউৰি।
অঁ অঁ ন চেউৰি।
এজনী ন চেউৰি দুজনী হোৱাই আগতে।
অহঁ মোক লাগিছিলে মানে।
অহ, অহ।
উম হম দোকানলৈ আহিবি আকৌ। অঁহ দোকানৰ মাৰ আনিলো দোকানলে আহিবি নিবলে কিবা কিবি।
অ আনিলি নেকি?
অহঁ।
অ গমেই নাপাওঁ নহয় কেতিয়া আনিলি?
অঁ আজি। কালি এনেকে আনি আছোঁ আৰু বস্তুখিনি পইছ অঁ কৰিলোঁ।
অ কোৱা নাই নহয়।
অঁ পইচা উলিয়াব পাৰিলেও উলিয়াব পাৰিবি।
অঁ অঁ।
অপেনিং মানে এনেই নিয়ম এতা কৰি থলোঁ ভালকে কৰিম আও আকৌ।
বস্তু ফিটিং কৰিলি?
অ হৈ গ'ল চব।
অ ভালকে কৰিব লাগে আকৌ ইমান ধুনীয়াকে দোকান এখন দি চোৱা ভালক অপেনিং কৰি চবকে মাতিব লাগে। মাছে মাংসই গোটাব লাগে।
অঁ ভালকে কৰিম মানে এতিয়া নিয়ম এটা কৰি থৈছো এনেই।
ধুনীয়াকে পাৰ্টি এটা দিব লাগে। খুৱাব লাগে ভাল লাগিব আমিও খাই ভাল পাম।
হয় বাৰু সেইটো কথা।
উম ৰাইজা আ আশীৰ্বাদ দিব দোকানখন চলিব যিমানে যাব সিমানেই টো কাষ্টমাৰ বাঢ়িব ভালহে হ'ব।
উম উম সেইটো হয়।
তেতিয়া মোবাইলতটো দিব পাইবি। ছোৱালী আছে বৰ আমনি কৰিছে আজি দিনটো।
উম খেতি?
আহ খেতি বুধ বুধ বাৰ পৰা দিব আও বোকা। এইবাৰ আধি মানুহ নাপালে নিজে ঘৰতেহে কৰিব লাগিব
ৰোৱণি
অ ৰোৱনী লগাব লাগিব
অঁ অঁ
উম।
তাকে হে, ডিজেল ভৰাই দিম বুলি কৈছে গাড়ী এতিয়া
বৰষুণৰ লগতে কথা বৰষুণ দিয়ে নে নিদিয়ে নে
নে। অঁ এইকেইদিন বতৰটো ঠিকে আছে বাও দিবও পাৰে।
তাকে হে পানী কমি গৈছে যে আকৌ টেক্টৰে হাল বাই দিয়াৰ লগে লগে পানীটো শুকাই যাব ন?
অঁ ময়ো মানে কাইলে ঘৰলে যাম মা এফালে যাব যে দূৰলে।
অঁ ক'ত যাবনো মা?
এই দূৰলে যাব।
অহ ফুৰিব যাব নেকি?
অঁ অঁ ফুৰি ফুৰিবলে যাব অহ।
অ
ফুৰিবলে যাব। উম, বাকী মা ঠিকে আছেনে তহঁতৰ?
উম আছে আছে। বাত আইচ ক্ৰীম বোৰ চাই থাকে আইচ ক্ৰীমৰ বেপাৰীবোৰ
অঁহ। এতিয়া খালেও ভাল নহয় নহয় আকৌ, উম। এতিয়া ছাগলী আনিলি নে কি? পথাৰ পা?
অ ছাগলী পথাত নিদো এই আলদিহে থওঁ বাইতে
অ বাৰীখন ডাঙৰ নহয় বাৰীত
কু কুকুৰ যিহে উৎপাত কুকুৰ চোৰ পাত এইবোৰ ছাগলী নিবলে হেৰি কইবলে আঁতৰত দিবলৈ হ'লে দিগদাৰ হয়।
এটা লৈ গ'লেও কিমান লছ হব। সেইটো পোৱালি এনেই পোৱালি চবে খাচি চাচি হৈছে নেকি পোৱালি হ'ল নেকি?
খ কৰি অল চিন্তা খ
অঁ অঁ কিমান ডাঙৰ ক কিমান বাহিয়া সেইকেইটা?
এটা চাৰি মাহ হৈছে এটাত তিনি দুটা তিনি মাহ হৈছে এটাত দেৰ মাহ হৈছে।
খাচী কেইটা
এটা দুমাহ হৈছে দেমাহ নহয় দুজনী মানে হেল্ল' খোৱা খোৱা